অ কি কৰিছা।
এ মই তোমাৰ এনেই আছো তুমি কি কৰিছা?
অ ময়ো এনেই আছো তোমাৰ এতিয়া শুবলৈ লৈছো আৰু।
অঁহ ভাত পানী খালায় নি।
অঁ ভাত পানী খালো, এ আজিকালি কি ক'বা মানে ইমান মানে মোৰ বিজনেচটো চলোৱা ইমান মানে- শক্তি যায় ন, পুৰা দিনটো মানে কাম কৰিব লগা হয় জানা।
অঁহ।
সেইটোয়ে সেইকাৰণে মানে অলপমান কষ্ট হয় ন, আজি কালি জল্ডি ভাত- খাই মানে শুই যাওঁ আৰু।
আৰু ত তোমাৰ দিনত ইমান গৰম পৰে কামবোৰ কৰিবলৈও ভাগৰ লাগে দিয়াচোন। ইমান গৰমে জো- একদম কিবা লাগি যায় ঘৰমত ন।
সেই অঁ তোমাৰ গৰমত ভাবাচোন মোৰ বিজনেচটো এতিয়া কি হা মই মানে মোৰ ওচৰতে ঘৰ ওচৰতে- মানে উম ফুড ষ্টল এটা খোলি ললো ন। ডাঙৰকে ফোউচ্ৰে। টা কিনি ললো চবেতো ভালকে বনাব নাজানে ন ভাত বোৰ আৰু মানে যেনেকে তোমাৰ। ফ্ৰাইড ৰাইচ হৈ গ'ল ম'ম' চিকেন পকৰা তটো মোকে লাগি দিব লগা হয় চব ফালে। মানে চাই দিব লগা হয় ন, ত গলো গৰমত। মই মানে ঘামতে জ্বল মেলো হৈ যাওঁ, আৰু মানে ভাবাচোন।
অঁহ।
সেয়াই আৰু বহুত কষ্ট আছে দেই কাম বিলাকত তুমি কিবা কৰা নেকি কাম?
না মই তেনেকে নকৰো মই তেনেকে তোমাৰ সৰু সুৰাকে ক্ৰচড কৰো ক্ৰচছেডক। ৰিচেন্ট বিলাক বিকো নহলে, বকে যদি অৰ্ডাৰ আহে বিকো আৰু তেনেকেই।
অ তুমি বুকে বনোৱা ন?
উম কৰ্চিটো বকি বনাও আকৌ তোমাৰ তাত মানে তোমাৰ। তিনি পা ফুল দিও দুপা ডাল দিও এপা এনেইজিপচেনি। তাকে বনাই দিওঁ। তোমাৰ সাতশ টকা আঠশ টকা তেনেকে লওঁ, কিছুমান বাৰশও থাকে পোন্ধৰশও থাকে। কি চেন বিলাক তোমাৰ ফ্ৰট। ফটি নাইন কে লওঁ নহ'লে নাইনটি নাইন নহলে চছেভেন্টি নাইন তেনেকে লওঁ আৰু।
আচ্ছা এনে টো আছল নিজৰ দাম তোমাৰ ফটি নহ'লে ফিটি নত তুমি মানে অলপ মান এষ্টা। লোৱা মানে বনোৱাটো কষ্ট হয় ন সেই কাৰণে চাগে।
উমঁ সেইটো তোমাৰ হেণ্ডমেড বস্তুবিলাক দাম থাকে ন সেইকাৰণে মানে। কষ্ট থাকে মেইন কথা তাত বা টাইমটোও খাই তাতে।
অ টাইম বাৰু খাই দেই।
উম সেইয়াই আকৌ, সেইকাৰণে অকমান দামতটো বেছি হয় যেনিবা।
অ গম পাইছো মই আৰু মোৰ লগৰ এজনীও মানে হেণ্ডমেড মানে ফ্লাৱাৰ্চ বনাই ন। তে কোমবক। কোনবাজি যে ধনী এ আহে মানে কাষ্টমাৰ বিলাক সিতে কৈ কি মোক মানে অলপমান। গ'ল্ডেন নহ'লে চিলভাৰ অলপ প্লেট লগাই দিব লাগে, মানে অলপ অলপ। স্পাৰ্কেল মানে। গ'ল্ডৰ মানে লগৰ জীয়ে গ'ল্ডৰ স্পাৰ্কেল টো কিনি মানে সৰু একেবাৰে পাতল। এটা পাই জানা গল্ডৰ, খোণ সেইটো মানে ফুলত লগাই দিয়ে ত সেইটো মানে তোমাৰ ট'টেল পায় তোমাৰ এক লাখ। উম নাইন এক। লাখ আৰু নাইনটি থাউজেণ্ড মান হয় আৰু সেইটো ভাবা এটা বুকে। এইটোৱেইটো বাকী খোণোটো দাম আছে ন। অঁহ নহয়। নহয় নহয় পেপাৰটো দাম নহয় গোটেইখিনি মিলাই আৰু পেপাৰটো মানে বহুত সৰু সৰু হয় ন। ইমানো মানে, হেৰি মোটা নহয় আৰু। খোণনৰ যিমান মোটা হয় যিমান ৱেট হয় সিমানে পইচা।
উম।
চ' মানে তেতিয়াও সেইখিনিয়ে তোমাৰ ভাবি লোৱা তোমাৰ এক লাখ মানত আহি যায়, বাকী তুমি। বনোৱা চনোৱা সেইবিলাকতে আৰু বেছি খৰচা লয় আৰু তাই। অলপ দাম আছে।
অ অ।
সেইটোয়ে বাকী মই ভাবি আছো কি তোমাৰ। এনেকুৱা বিজনেচত অলপমান অলপ কনট্ৰিবউট কৰি ইনভেষ্ট কৰি লই অলপমান ডাঙৰ বনাই দিওঁ বুলি ভাবিছো। কি কোৱা।
পাৰা।
পাৰি ন?
উম তোমাৰ নেটৱৰ্কতটো অকণমান লাগি লাগি আহিছে।
হেল্ল' এতিয়া আহিছে নে?
উম, এতিয়া ক্লিয়াৰ আহিছে। বাকী ইয়াত যে আমাৰ মেলা আহিছে চাবলৈ নোযোৱা নিকি?
অ মেলা তোমাৰ চাব যাব পাৰিম মানে মেলাত কি কি জোলাই লগাইছে বাৰু?
তাৰ তা চকৰি, ট্ৰেইন, ব্ৰেক ডানস, জোলনা সেই কৈ আহিছে সৰু ল'ৰা - ছোৱালীৰ কাৰণে আহিছে তাৰপিছত দোকান আহিছে। তাৰপা নতুনকে এতিয়া মানে চব আকৰ্ষণীয় বস্তু হৈ আছে মানে জলপৰি আহিছে বুলি কৈছে।
অ আচ্ছা জল
জলপৰি মাণে কি আৰু মানুহে আৰু হেৰিটো পিন্ধি লয় আৰু।
আহিটোৱে মানুহে তোমাৰ বাকী এনেকুৱা জলপৰিয়ে যে যেনেকে তলৰ যেনে ভৰি এটা থাকে যে?
অ সেইটোয়ে মাছ মৰ নিচিনাকে যে তাকে সেনো কুৰাখন পিন্ধি লয় আৰু সেই তাকে মই এনে চাওঁগে হাঁহিবলে হ'ব বুলি। ভাবিছিলো তোমাক তাকে কল কৰিছো যোৱাই নে কি নে বোৰো ঘৰত সোমাই সোমাইও সময় লাগে নহয় তোমাৰ একদম কিমাননো ঘৰতে সোমাই থাকিবা ন দিনৰ দিনটো থকা কামখিনি কৰো নথকাখিনি নাই, সদায় আৰু এ সেইখিনি কামেই আৰু ভাত বনাই খোৱা - মেলা, গা ধোৱা, বাচন ধোৱা, কাপোৰ ধোৱা
ভাল এইবিলাক জলপৰি এইবিলাক বস্তুবিলাক চাবলৈ আৰু নো ডাঙৰ মানুহতো এইবিলাক কিমান এটা নাই আৰু বাকী মই জানা চকুৰিটোতো উঠি বহুত ভাল পাওঁ।
উ মইও ভাল পাওঁ বহুত।
সেইটোয়ে চকৰিটোত কেনেকে লাগে ন? যেতিয়া চকৰিতো ওপৰ যায় ঠিকে থাকে কিন্তু যেতিয়া তলত আহে ন চকৰিটো পুৰা পেটটো পুৰা ওপৰলে অহা নিচিনা লাগে যে কি ভয় লাগে। পৰি যাওঁ পৰি যাওঁ নিচিনা। ভাল লাগে, সেইটোয়ে আৰু দুটাতকৈ বেছি নো ঠে ন চুকুৰিটোত।
কিন্তু অ নুঠাই আক'ল দুটাই উঠাই কিন্তু মোৰটকে বেছি তাঁ তৰা তোৰহাই ভাল লাগে। তাৰা আৰুত উঠিছা নে নাই?
তৰা তৰা, অ এইটোত মানে অ উঠিছো। উ ভালে লাগে, সেইটোৱে আৰু
জি ভাল লাগে।
আচ্ছা আচ্ছা আৰু যে এটা হয় যে মদকা কুৱা কয় নহলে কিবা কুঁৱা এটাৰ ভিতৰত যে তোমাৰ
অ মদ কা কোৱা।
অ মদ কা কোৱাটোত যে তোমাৰ গাড়ীও চলে, বাইকো চলে কি ধুনীয়া লাগে ন?
অ ভাল লাগে। কেনেকে কেনেকে জানো চলাই ন ইমান ওখ জেগা টকাত মই যে ভাবিয়ে তত তাপাও আৰু ইমান স্পীড চলাই একদম হাত - চাত এৰি দিয়ে কেনেকে চলাই - চলাই আৰু? আৰু সিহঁতে যে একদম, নামটোৱে আৰু মটকা কুৱা সিহঁতে নিজৰ জানটো ডাৱত লগাই পিনে খেলি থাকে।
সেইটোৱে ভাবাচোন কিবা এটা উপপায় যেনেকে অলপমান শ্লিপ হলেটো পুৰা বহুত দুখ পাব ন কিবাও বহুত বেয়াকৈও দুখ পাব পাৰে ন, বহুত ডেইঞ্জাৰ আছে বস্তুটো।
সেইটোৱেটো।
সেইটোৱেটো বাকী এইবিলাক বাদ দিয়া বাৰু, আমি এনে তোমাৰ খোৱা বস্তুবিলাক যে মেলাবিলাকত পাই অলপমান দাম লয় ন বাহিৰতকৈ?
উম দাম লৈত নাও আৰু তোমাৰ আচাৰ - চাচাৰ, পাপৰ - চাপৰ যোনখিনি ওলাই যে সেই সোপাও দাম লয়, কাপোৰ লোৱা খিনিও দাম লয়, নৰ্মেল এ টো মানে আ কাপোৰ দাম এইটোৰ মানে কাপোৰযোৰ দাম যেনিবা চাপজ মানে তুমি বাৰশত তেৰশ টকাত পাই যাবা হা, সেইযোৰ দাম তোমাৰ ক'ব ওঠৰশ, ঊনৈশ মানে কি হ'ল তাত চবে দেখে নাই লওঁ লওঁ লাগে সেইকাৰণে দামটো বেছি কৰি দিয়ে আক আৰু যোনে ল'ম বুলি ভাবে লবই আমাৰ মিডিল ক্লাছ ফেমিলি খিনিৰ কাৰণে অকমান দিগদাৰ
সেইটোৱেই টো মিডিল ক্লাছ ফেমেলিৰ কাৰে অলপমান দিগ
বাকী ফুল ধুনীয়া ধুনীয়া আহে অক মেলাত তোমাৰ ফ্ৰেছ ফ্লাৱাৰ পা বিকিবলে যে আনে যে একদম পুলিবোৰ ইমান ধুনীয়া ধুনীয়া আনে আনিছে বা মানে মোৰ ন গৈ পিনে লৈ আনো গতে লাগিছে একদম দেখি পিনে
অ সেইটোৱে ভালো লাগে দেই তোমাৰ আৰু মেলাত এইবিলাকে বহুত বিলাক বস্তু যে আহে তোমাৰ যেনেকি
জানা নাই সৰু ল'ৰা ছোৱালীয়ে যে জাঁপ মাৰি জাঁপ মাৰি উঠে যে সেই মিকি মাওছোটো যে মোৰ যে ইমান উঠিব মন যায় উঠিবই নিদিয়ে সেইটো এটা মানে নষ্টা লজিক বুলি ক'লেও হ'ব বেয়া নহয় মানে
অ সেইটো হয় বাৰু দেই সেইটোত মানে পোৱালী বিলাকে উঠে আৰু তোমাৰতো এতিয়া বয়স হৈছে ন আৰু বয় স হোৱাৰ লগে লগে মানে সেইটোত মানে ফুটি যাবও পাৰে ন বেছি ৱেইট
ৱেইট সেইটোৱেটো কিন্তু মই ইমানো বয়স হোৱা নাই আৰু দিয়া
অ সেইটো তুমি উঠিব পাৰা আৰু যে এইবিলাক যে থাকে যে বন্ধুকে নিচান নিচানা লগাব লাগে তোমাক বেলুন ফুটাব লাগে বন্দুকটোৱে তোমাক প্ৰাইজ দিয়ে এইবিলাক দল এটা দিয়ে নহলে তোমাৰ যেনেকে খোৱা বস্তু এটা দিলে নহলে কিবা পিন্ধা বস্তু এটা দিলে এইবিলাক ভাল লাগে ন চাই
অ তো ভাল লাগে একদম ইমান ধুনীয়াকে চাই আৰু মানে আমাৰ ইয়াত এইটো নাই বেলেগৰ তাত যে বহুত ডাঙৰ ডাঙৰ ট্ৰেনিং দিয়ে আমাৰ ইয়াতো অকণমানি অকমানি সৰু সৰু কিনিহে দিয়ে বেলেগৰ তাত তোমাৰ এই যে তোমাৰ অ তোমাৰ লাইক বাস্কেটবলৰ নহলে কিবা কিবি নতুন নতুন খেলবিলাক যে থাকে যে ইমান ডাঙৰ ডাঙৰ ট্ৰেদি দিয়ে আৰু এটা গেম দেখিছা নাই আমাৰ ইয়াত নাই তোমাৰ যে হেৰি এ এইবিলাক যে চকলেট বিলাক যে সুমিয়াই দি মানে লাইক মানুহতো সোমিয়াই দিয়ে যে তোমাৰ যে গাত যিমান খিনি ধৰে যে লয় যে
অ সেইটো খু দেখিছো দেই অ এইটোত বাৰু ইয়াত নাই আমাৰ ইয়াত নাই এইটো তোমাৰ বাহিৰত পাবা তুমি
বাহিৰত সেইটোৱে আমাৰ ইয়াত থাকিব লাগে চিপছৰ দোকান থাকেটো তেনেকে থাকে মেকআপৰ স্কন কেৰ প্ৰডাক্ট থাকে তোমাৰ ৱানছকুপত কিমান খিনি উঠি ছে কে ছেকেণ্ড যো ছেকেণ্ডগোপত কিমান খিনি উঠিছে মানে সেনেকেতো যদি তোমাৰ ব্লাইক ভাল থাকেতো ধেৰ পবা ন
সেইটোৱেটো তোমাৰ সেইবিলাক কৰিব পাৰি আৰু সেইবিলাকৰ কাৰণে তোমাৰ টিকেট টোও তো বেছি দামী লয় চাগে
সেইত ইমান নলয় খালি এভাৰেজ দাম এটা দি পিনে পঞ্চাশ এশ টকা দিলেটো চবে চাবই ন আজিকালি কেইটকা নৰ্মেল যোনে হলেও খৰচ কৰিয়ে দিয়ে
সেইটোয়ে আৰু বাকী ইয়াত যে তোমাৰ আচাৰ পায় যে মেলাত তোমাৰ তোমাৰ আমৰ আচাৰ পায় বগৰী আচাৰ পায় কি ধুনীয়া লাগে জানা খাই পেলাই
সেইটোৱে কিন্তু মোৰ যে অকমান খাবলে ঘণ লাগে কাৰণ ইমান দিন দিন বনাই থয় ভালেই হৈ আছে নে বেয়াই হৈ আছে ৰ'দত চদততো নিদিয়ে ন
অ সেইটোতো হয় বাৰু কিন্তু সেইটোৱে আৰু মানে মানুহে খোৱা মানুহতো খাবই ন আৰু যে তোমাৰ এটা চকলেট নে কিবা এটা যে হয় তোমাৰ মুখ পা মুখত ললে যে তোমাৰ যেনেকে এনেকুৱা হাৱা ওলাই থাকে হাইড্ৰেট জেনৰ কিবা থাকে তুমি সেইটো খাইছা এই যে কিবা আইচ আইচৰ নিচিনা যে বস্তু এটা থাকে তোমাৰ মুখত দিলে এনেকে মুখৰ পা হাবা ওলাই
অ' স্মকি আইছ নে কি যে সেইবিলাক এনেই তোমাৰ যে আমাৰ ছাৰে কৈছিলে এইটো মানে কেমিকেল ৰিয়েকচন বুলি ক'লেও বেয়া নহয় তোমাক এটা আছে দে সেই নাইট্ৰজেন নেকি নাইট
অ' নাইট্ৰজেনে অ' সেইটোয়ে নাইট্ৰজেনে কয়
কিবাত হেৰি কৰিলে তাৰ লগত মিক্স হৈ গলে মানে সেইটো মানে ধোঁৱা সৃষ্টি হয় হেইটোৱে আৰু হেবোৰ কৰি কৰি সিহঁতে বহুত পইচা ইনকাম কৰে আকৌ তাপা এটো পা এইটো টেম্পৰেৰী টেটো টো বহুত পইচা লয় তাৰপা আকৌ তোমাৰ হেৰি খিনিত যে এইটো লটাৰী খেলাই নহয় লটাৰী খিনিতো কিমান টিকেটছ যে টানিব লাগে যে
অ' সেইটো কিন্তু চিটিং হয় দেই সেইটো মানে মই ধ ধৰা পলাইছো মানে সেইটো মানে চিটিং কৰে
উম আৰু তোমাৰ এইবিলাক মানে এনেই দিয়া থাকে টিভি চি ভি পাব বুলি একো নোপায় এনেই নাথাকে সেইবোৰ টিকেট কাৰণ টিকেট বোৰতো সেতিয়েইটো বনাই ন
সেইটোৱে টিভিটোত থৈ দিয়ে আৰু সেইটো মানে সিন্তে জানা কিবা এটা কৰি থৈ দিয়ে মানে সেই
এ বেয়া টিভি এটাকে থৈ দিয়ে নেকি
অ', সেইটোৱে কৰে চাগে কিন্তু সেইটো নম্বৰ নাহে যিমানো কৰিলোৱা তুমি
সেইটোৱেই হ'ব তুমি মোক আ যদি যোৱা মেলালে মোক কল কৰিবা
হ'ব আমি দুটাএকেলগে মেলা যাম আৰু তোমাৰ কোনোবা লগৰ হলে লগৰ খিনিকো মাতি ল'বা একেলগে গুচি যাম আৰু ন
অ', ঠিক আছে বাৰু তুমি কল কৰিবা দিয়া
হ'ব দিয়া ঠিক আছে বাই বাই
বাই বাই